হেল্লো' অ কি খবৰ অ ভালে কি কৰি আছা এতিয়া,
এনে বহি আছো।
হয় নেকি? পঢ়া শুনা পঢ়া শুনা বাদ দিলা নেকি মই এনেই ৰাস্তা পিনে ওলাই আহিছো।
বাদ দিলো
হয় নেকি?? কি কৰি আছা নহলে এতিয়া,
এ কাপোৰ দোকানত সোমাম বুলি ভাবিছো আমাৰ ইয়াতে টাউনত,
হয়
কাপোৰ দোকান মানে ডাঙৰ নেকি কাপোৰ ডাঙৰ দোকান নেকি? হয়নেকি অ', সেনেকুৱা হলেতো মও এনেই ঘৰতে আছো। এতিয়া আৰু সোমালো হেতেন দৰমহা কিমান দিব বা?
দৰমহা হেৰি প্ৰথম মাহত সাত হাজাৰ দিম বুলি কৈছে মানে প্ৰথম চাফ চিকুণ কৰিব লাগে ৰুমতটো খাৰা খ কৰিব লাগে, বাকী চাফ চিকুণ কৰিব লাগ কাপোৰ চাপোৰ পেকিং কৰিব নেদে চাফ চিকুণ কৰা পাছত তেতিয়া চাৰি পাচতহে
হয় হয় অ', প্ৰথমেটো সৰুৰ পৰাই ডাঙৰ হ'ব লাগিব হয় প্ৰথম দিয়া আমি সোমাব যাম প্ৰথমতেই আমাক ইমান ডাঙৰ কাম নিদিয়ে নহয়, আকৌ এখন কাপোৰৰ দোকানত সোমাব লগা হ'লে, এতিয়া মানুহক বিশ্বাস এটা আনিব লাগিব বিশ্বাসটো যদি আমি বিশ্বাসী হৈ যাওঁ তেতিয়াহে আমাক ওপৰত কাম দিব এনেই নহ'লে কিয় দিব আমাক।
উম, বেলেগ এজনী ওলাই গলে তেতিয়া তাই ঠাইত থোমাই দিব
অ', হয়। ঠিকেই কৈছা তুমি তুমি গ'লে খবৰ দিবাচোন। এনে বাকী কথা পতা হৈ গ'ল নে গোটেই কথা পাত
গোটেই কথা পাতা নাই মানুহ এজনৰ লগত কথা পাতিছিলো। কৈছে মোৰ চিনাকি আছে দোকান টাউনত কৈছে যোৱা যদি যাব পাৰিব।
অ', এতিয়া মানে কি অ' ঘৰৰ পৰাতো আমি এতিয়া বহুত খোজকাঢ়ি যাব লাগিব। এতিয়া সেইখিনিয়ে ভাড়া কিমান পঁচিশ টকা পঞ্চাশ টকা মান ল'বনে?
নলয় বিশ টকাকে ল'ব সেইখিনি পৰা।
হয় নেকি অ', ঘৰৰ পা ঘৰৰ পা কিমান লব?
চল্লিশ টকা ত্ৰিশ টকা
হয় নেকি অ', চল্লিশ টকা, ত্ৰিশ টকা, গ'লে আমি যদি সাত হাজাৰ পাও আমাৰ বহুত খিনি পইচা যাবগৈ। পঞ্চাশ টকাকে হলে দি অ', পঞ্চাশ পঞ্চাশ টকাকে হলে তেতিয়া মানে কি পোন্ধৰশ টকা যায়ব এতিয়া যদি পঞ্চাশ টকা বেছি হয়ও আৰু বেছি যাবগৈ। তেতিয়া আকৌ খোৱা বোৱাও এটা কথা আছে, তাত জানো মাহ মালিকে খোৱা বোৱা দিব জানো আমাক?
নিদিয়ে সেইটো খোৱা বোৱা আৰু নিজৰ। হয় টিফিন নিব লাগিব
হয় নেকি? অ খোৱা বোৱাটো নিজৰ হ'লে ইমান নোপচাই। হ'লেও কি কৰিবা এটা কামত সোমাব গ'লেহে পইচাটো পাবা হয়।
উ তেতিয়াহে চিনাকি হৈ হৈ তেতিয়া বেলেগত সোমাই
সোমাই থাকোতে তথাপি আমি নাপাওঁ নহয় সেইটো কাম হয় নে নহয়? এতিয়া যদি আমি ওলাই যাওঁ ওলাই গ'লে আমি বেলেগ দোকানো পাই যাম। আকৌ তেতিয়া বেলেগ দোকানে অ বেলেগ দোকানেও দোকানেও চাব এই ছোৱালীকেইজনী কাম কাম কৰিব আহে আমি এমাহ ইয়াত কৰি বেলেগত সোমাই যাম। হয় এতিয়া কি কৰি আছা তুমি?
ফোন মাৰিম। কবৰ
কি কৰি আছা এতিয়া? নেটৱৰ্কতটো পোৱা নাই। যোৱা নাই হা
আপোনাক কল কৰিম। কালি পৰহি।
হয় নেকি? কালি কালি মোৰ কালি মানে মোৰ ভেজাল এটা আছে। এই আমাৰ সৰু ভণ্টিজনী বেমাৰ হৈ আছে। পায়খানা হৈছে পেটৰ বিষ পাইখানা। তাৰমানে হেৰি আল্ট্ৰাচাউণ্ড এটা কৰিব যাব লাগিব। কিবা কালি নগ'লে নহব? নহয় কালি তুমি যাই কথাখিনি পাতি আহিবা। বোলে আমাৰ বা এজনীও সোমাব, তেতিয়া কিমান পইচা দিব কি কথা কি বতৰা গোটেইখিনি তুমি জানি আহিবা। হ'ব
অহ কি বনালে?
এতিয়া মই বনামগৈ হে এতিয়া মই বনামগৈ হে। দালি বনাম তাৰপিছত পটল ফ্ৰাই কৰিম
উম।
তাৰপিছত আকৌ মাছ আছে। মাছ বনাম এ পিয়াজ দি। মাছ ভাজি কি কচু? অ' ক'লা কচু। কি টেঙা দি বনাবনে? এনেই বনাব।
এই কণ বিলাহী কয় যে কণ বিলাহী দি কেনে বনাব।
কণ বিলাহী মানে এই সৰু সৰু যে বৰ ধুনীয়া দেখে যে ঠুকুনাত এইয়া আ আঙুৰৰ নিচিনা যে লাগে সেইয়া নেকি।
অ, বহুত টেঙা এইগিতা বিলাহী।
হয় নেকি অ খাই ভাল লাগে চাগে দিবাচোন নহ'লে। অ'।
ল'ব আগে। মাতি বা আৰু নহ'লে কল কৰিবা।
হয়। এ আমি খাইয়ে পোৱা নাই সেইটো দিয়া খাই এনে দেখিছোঁ ধৰি লওঁক মানুহৰ ঘৰত লাগা কিন্ কিন্তু আমাৰ ঘৰৰ মানে জেগা এটাত
আমাৰ মায়ে নিজে ৰুইছে, কৰিছিলে দহি কচু বুলি কয় যে দহি কচু বুলি কয়। বেঙেনা, বিলাহী। পাছত আকৌ তা দাৰা বেলাইছে। বা কি শাক কৈ পালেং শাক নে
লাই শাক অ', অ', পালেং শাকটো মাহ উম হেৰি পালেং শাকতটো মাছ দি খাই বহুত ভাল লাগে।
নাই নাই সেইটো খাই পোৱা নাই।
পালেং শাকটো চিগি আনিবা। চিগি আনি একে ধুনিয়াকে বা চি বাচি ল'বা বাচ চি লৈ ভালকে ধুবা কিন্তু অকমান পিছল পিছল টাইপ যে বস্তুটো। বঢিয়াকে ধুই আনিবা। ধুই আনি লৈ তেতিয়া মানে মাছখিনি বনাবা, পিয়াঁজ দি লৈ মাছখিনি বনাবা, ধৰি ললে এবাৰ মজোৱাৰ পিছত তাৰ পিছত তাৰপিছত আকৌ নেক্স মজোৱাতে এতিয়া হেৰি পাতকেইটা দি দিবা অলপ থুপথুপিয়াকে ৰাখিবা আৰু বহুত ভাল লাগে খাই। আহক অ খাই চাবাচোন খাই পাইছানে নাই।
খাই পোৱা নাই সেইকাৰণে সুধিছো কেনেকে বনাই। খাব লাগিব, ট্ৰাই কৰি চাব লাগিব আকৌ।
অ' অ' আৰু পালেং শাকটো হেৰি দাইলৰ লগত খাব খাবাচোন, এই আমাৰ স্কুলত মানে কি জানা পালেং শাকটো হেৰি কৰে দাইলত দিয়ে। সেইটো হাল শাক কলাডাল বুলি কয় এনে হেৰি ভাষাত আ অফিচিয়েলি ভাষাত শাক পালাডাল অ' আমি মানে কি, মই মানে, স্কুলত ৰান্ধনি কৰোঁ যে। আমাৰ চাৰিজনীয়ে স্কুলৰ ৰান্ধনিৰ প্ৰতিযোগিতা পাতিছিলে। আৰু তাৰপিছত এই বেলেগ এখন স্কুলত আৰু, বহুত দূৰ যাব লাগে আমাৰ, সাত মাইল মান যাব লাগে। সেই বেলগ এখন স্কুলত পাত আমাৰ ক্লাছটা মানে, হেইখন স্কুল দহখন নে বাৰখন আছিল। স্কুল, আমি মানে ন নখনেই আমি যোগদান কৰিছোঁ আৰু তেতিয়া আমি মানে পজিচন পাইছো, এতিয়া হেৰিত তেতিয়া ট্ৰফি এটা দিছে, আকৌ চাৰ্টিফিকেট এখন এখন দিছে সেয়া শাকোৱাল অ', পাইছোঁ। আমি চাৰিজনী মানে আমাৰ চাৰিজনীয়ে পাইছোঁ মানে আৰু হে চাৰ্টিফিকেট এখন এখন পাইছোঁ। আকৌ ট্ৰফি মানে এটাই দিছে মানে স্কুলত ৰাখিব লাগে। আকৌ স্কুলৰ স্কুলৰ কাৰণে এক্সট্ৰাকে এখন চাৰ্টিফিকেট দিছে, আমাৰ চাৰিজনীকো এক্সট্ৰাকে দিছে মানে। এতিয়া শাক ৱালা ডাল সেইটো মানে পালেং শাকটো যে দি বনাই এতিয়া মানে, মই হেড টি টোক সেইটোৰ দালি মানে কা শাকলাডাল তাৰ পৰা আমি কেনেকে হেৰি শাকৱালাডাল মানে তেতিয়া আমি সেনেকে কাগজত লিখি বেনাৰ যে বনাই বেনাৰ বনোৱা নিচিনাকে সেনেকে বনাইছোঁ, অ তাৰ পিছত আকৌ আমাৰ ৰান্ধনী বাইদেউ এজনীৰ গিৰিয়েকে হেৰি কৰিছে, বাঁহ বাঁহ কাটি তেতিয়া মানে চাচি পেলা কামি চাচি এনেকে বৰ ধুনীয়াকে বনাই দিছে। তাৰপিছত আলু এটা কাটিছোঁ, আলু এটা কাটি এফালটো অ অ এই তাৰপিছত আলু এটা কাটি হেৰি কৰিছোঁ, আলুটো তেতিয়া ফালি পেলাই, তেতিয়া এনেকৈ আলুটোতো ফালি দিলে একে সমান হৈ যায়, সেনেকৈ বহাই দি দি আলুতে সানি সানি এনেকে দি আৰু তাৰ পিছত আকৌ হেৰি কোফ্তা বনাইছোঁ কুফ্তা কেনেকে বনাই জানা হেৰি দিয়ে বিলাহী, দালি বৰা বনাই দালিৰ মানে কেনেকে বৰা বৰা বনাব দালিটো মিক্সিত পিচি ধ নহৰু পিয়াঁজ আদা জলকীয়া চব মিক্সিত একেলগে পিচি ধুনীয়াকে মিলা ই কেৰাহীত তেল দি তেলখিনি গৰম হ'ব দিবা
অ, দালি দালি বৰ‌ বাও বনায়ো পাইছোঁ, খায়ো পাইছোঁ
তেলত দিবা তেলত দি ল'লে তেতিয়া মানে কি হয়? পিঠাৰ নিচিনা কেনেকৈ বনাইছা? সেনেকৈ বনাবা তাৰপিছত বিলাহী বিলাহীখিনি সৰু-সৰুকে কাটিবা, ডাঙৰ বিলাহী এজাত আছে নহয়, সৰু সৰুকৈ কাটিবা। কটাৰ পিছত মানে কি কৰিবা? উম, তৰকাৰীখিনি ধুনীয়াকে বনাবা। বনাই লৈ, তেতিয়া মানে, সেই পিঠাকেইটা পেলাই দিবা, বৰাগি তেতিয়া সেইখিনি, সেইখিনিত ধুনীয়াকে থুপথপীয়াকৈ বনাই দিবা নহয়। সেইখিনি বনালে কি? সেইখিনি কোফটা বুলি কয়।
অ'।
তাৰপিছত আকৌ খিচিৰি বনাই নিছোঁ। খিচিৰিত আকৌ হেৰি দিছোঁ, অমি টা দিছো দালি দিছোঁ সেনেকে কৰি খিচিৰি বনাই নিছোঁ, তাৰপিছত আকৌ বগা ভাত বগা ভাত এক হেৰি লাগে, আমি মানে পাঁচবিধ নাই ছবিধ বনাইছোঁ সেনেকে কৰি সেই গোট প্ৰত্যেক সেই খনতে মানে সে বেনাৰ বনাই দিছো। আকৌ স্কুলৰ বেনাৰ-বেনাৰ এখন বনাই লৈছো স্কুলৰ বেনাৰখন নিব পাহৰিলো। লিখিবৰ কাৰণে তেতিয়া তাতে মই মানে কি কৰিলো এই সৰু-সৰু ল'ৰা ছোৱালী পঢ়াই যে এল পি স্কুলত। তেটা হা তাত পা-পাত এটা ল'লোঁ পাত এটা লৈ স্কুলৰ নাম আকৌ ডাই স্কুল এইসোপা চব লিখি। ধুনীয়াকে একদম বেঞ্চখনত মাৰি দি, আকৌ আমি ফাৰ্ষ্ট পোজিশন পোৱাৰ কাৰণো আছে আমি বেঞ্চখনত পাৰি ল'বৰ কাৰণে একদম মই কাপোৰ পাৰি লৈছো। এতিয়া বস্তু খিনি দেখিব ভাল লাগিছে আকৌ আমি হেৰিত নিছো কি কয় হট কেচত ভৰাই নিছো তেতিয়া আমাৰ বস্তু খিনিটো গৰম-গৰম হৈ আছে। সব মানুহক কি কৰিলে? অ তাহাতে এনেকেইটো টিভি নানি এক সে ঠাণ্ডা হৈ গ'লগৈ। ঠাণ্ডা হৈ যোৱা কাৰণে খাই ভাল লগা নাই আমাৰ খিনি মানে কি
হ'ব দিয়ক খা এতিয়া পাছত কথা পাতিম
হ'ব দিয়া নহ'লে।